হেল্ল' কি কৰি আছা?
সেইয়া আছো।
উম খোৱা বোৱা কৰিলা।
খোৱা বোৱা কৰিলো, কৰিলো তুমি?
অ', মওঁ কৰিলো ৰে- ৰুটি বনাইছিলে ৰুটি। দিম এইবিলাক ঘুগুনি চুগুনি খালো।
বা গমত ঘুগুনি মাৰি দিছা নে।
এ' খাই দিছো আৰু কি কবা বনাইছে কিবা। ৰাতিপুৱা ঠাণ্ডাই আছিলে আমাৰ ফালে বৰষুণ আছিলে ন ঢাকন ঠাণ্ডাতে আছিলে। এতিয়াহে ৰ'দডাল ওলাই গৈছে ব'ৰ।
আচ্ছা, আচ্ছা। মই তোমাৰ এ' ভাতেই খাইছো বাৰু। এই মা হেৰি কি কয় বুট দালি বনাই থৈছে। দিলে।
অ', অ'।
খালো আৰু।
উম, উম, উম বাকীতাত গৰম কেনেকুৱা?
গৰমটো বহুত। একদম মানিব নোৱাৰা গৰম দি থৈছে গম পোৱা নে।
উম, এইফালেও চেমে এ' এক।
সিবা ওপৰৰ পৰা ফাটি চিটি ওলাই আহিল নেকি একেবাৰে।
ফাটি চিতি ওলাই আহিছে কিবা উম এতিয়া জুই ওলাই যাব জুই।
ওলাই যাব, ওলাই যাব।
উম, বাকী চবত ঘৰত ভালেই চবৰে? উম, ভালেই, ভালেই।
ফুৰিব মেলিবলৈ যোৱা নাই বাৰু তেনেকে।
অ', ক'ৰবাত যোৱা, যোৱা প্লেন এটা হৈ আছিলে ন সেইটো?
অ', যোৱা প্লেণ এটা হৈছে তোমালোকে কেনচেল কৰি দিলা আকৌ মাজতে।
এই কেনঞ্চেল মানে আকৌ এয়া তোমাৰ ইফাল সিফাল যাবলগীয়া হৈছে যে। এইটো কাৰণে কেনঞ্চেল হৈ গৈছে আৰু। উলিওৱা এতিয়া আকৌ তোমাৰ লগৰ চাগৰ খিনিক কোৱা।
উম। কও সেইকেইটাই ফোন কৰিলে তোমাক জুলাই মাহ থাকিব এতিয়া চবে বন্ধ ফ্ৰী থাকিব চাগে এতিয়া। তেতিয়া ফ্ৰী নাছিলা মানিছো আৰু কিবা কাম আছিলে।
উম, উম নাই এতিয়া, এতিয়াতো বাৰু ফ্ৰী আছো এতিয়া। এ'যেতিয়া কোৱা বাৰু তেতিয়াই যাব পাৰি বাজেটও কথা আছে।
এই বাজেট কি আৰু মিলি যায় বাজেট। ওলা মন থাকিলেই হ'ল খালি।
মনটো থাকিলে বাৰু জপা তপা হয় যায় সেইটো কেছ নাই বাৰু।
উম উম সেইটোৱে বাজেট মিলি যায় কি উম
ওলাবা তেতিয়া তুমি পাৰ্টি চাৰ্টি কেইদান গোটোৱা ভাল
উম এ মোৰ লগৰ কেইটা জাম জামকে আছেই যাবই মানে ইহঁতে
অ অ মোৰো আছে বাৰু দুটামানে সেঁতখিনি আমি আজি কালি পৰহি কথা পাতিলোৱৱেই পাতিলো তাৰপা দুটামান গালিয়ে গুচি গ'ল নহয় অ সেহত কিন মানে কালি সহ তছত গৈ একদম পূৰা গৈ আহিছে
অ এন্তু যাবগে আৰু দিয়াচোন এই যিহে গৰম পৰিছে চবেই থা জেগা বিচাৰি ঘুৰি ফুৰিছেহতেন
এ ঠাণ্ডা জেগা মানে তোমাৰ সিহতে কোৱা মতে চেচাত কালি মানুহ এই প্লেচটোত মানে তোমাৰ সাতশ মান মানুহ আছে বোলে ভাবিছো আৰু এনেকুৱাই মা আছে চ খাল সমান কালি মানুহে আছে বোলে
অ
কমখিনি মানুহ আছে নি বাৰু গৰমত
উ গৰমত এইৰে চবৰে এতিয়া একো কাম বন নাই
কাম বন নাই আৰু সেইতোয়ে আৰু খেতি চিজনটোত বাৰু কাম বহুত কম থাকে
অহ
জিৰগামেই নও মানে আমাৰ খেতিয়াত তোমাৰ ভাল বে মাজত তে মানে এয়াই এতিয়া পানী দুৰি নাই
অ ভাল নাই ন
কালি বৰষুণ বুলি অকমান আশা দিছিলে আৰু মানুহক
উম নাখ দিছে আলো মুৰ্দী এখন আছে ন তেতিয়া পানী হয় আৰু অলপ হৈছে
অহ অহ এতিয়া তোমাৰ বুঢ়া বুঢ়ী নদীখন ন
মানে মানুহবিলাকে পানীত টানিছে পাইপ কিছুমানে পাইপে লগলাই দিছে আৰু বৰষুণ নাই কি কৰিব আৰু অ, ডাঙৰকে হয় বাৰু এতিয়া পানীও, পানীও বাঢ়িছে নদীখনতে।
আচ্ছা, আচ্ছা মই সেইখনত দি চাই তোমাৰ গৈছো দে তাত।
উম, উম।
তাত এবাৰ খানা খাই আহিছিল এই তোমাৰ এই পিকনিক মানে এনেকৈ নহয় তোমাৰ আমি লগৰ চাৰি, পাঁচটা সৈতি খাইছোঁ এ, তাত তোমাৰ এই যে বুঢ়া স্কুল এখন নাই জানো।
উম, উম, উম।
এখন তোমাৰ ক্লাছ টেনৰ কেনে হায়াৰ ছেকেণ্ডৰীকে যে আছে যে অ, ট্ৰেইনলৈকে আছে এইখন অ'। এই সেইফালি সোমাই গৈছো, সেইফালি সোমাই গৈ তোমাৰ তাত ডাঙৰ অ, হেৰি পুখুৰী এটা নাই জানো কি কয় এইটো নামটো ৰাধাপুখুৰী নে ৰাধা পুৰ, অ, ৰাধা পুুখ পুুৰতটো এইটোৱে নাৰপুৰত আছে, এইটো হেৰি তোমাৰ কিবা পুখুৰী এটা আছে ডাঙৰ পুখুৰীবোৰ বা আগৰ পুৰণা
অ', অ'।
সেইফালদি গৈ মেলি নদী চাই দে গৈছোঁ।
আচ্ছা ভাল লাগিৰ কিন্তু ধুনীয়া জেগাটো কিন্তু।
নহয় আৰু।
উম, সেইটোৱে তাৰ পৰাই মানুহবিলাকে পানী, চানী মানে পাইপ, চাইপ লগাইছে খেতি, খেতিত নিছে
সেইচোয়ে কৰিব লাগিব। নদীৰ পৰা পানী টানিয় কৰিব লাগিব। নহ'লেতো উপায় নাই না। চিজনত যদি আৰু খেতিটো নকৰে। পাছত আকৌ এয়া পাছত ঘৰ ৰুলে আকৌ নহব না।
উম, উম, উম।
বাকী ক'তো যোৱা নাই নেকি ওলাই।
ক'তো যোৱা নাই মানে এতিয়া যাম এ অ, বাৰ মাইলত টিপিফালে যাম নেকি অলপ ওলাই পেলাই।
অ, সেইচে যাবা ন।
উম।
আচ্ছা, আচ্ছা।
কি কৰিবা ঘৰলতে যি গৰম সোমাবই ভয় লাগে।
এই ঘৰৰ ভিতৰত মানে আৰু নকৈছা। জ্বলি যায়। এতিয়া দাই মানে যোৱা কথা আছিলে কাম এটা আছিলে। তাকে এতিয়া এই গৰমতে ওলাই যাব মন যোৱা নাই ভাবি আছো। নাই যাওঁ, নে, নে যাওঁ এনেকুৱা হৈ গৈছো।
গৰমত খাবও মন নযায়।
খাব মানে আৰু নকৈছা আৰু মই যেনে তেনে কেইটামান খাইছো আৰু। নেখালে নহয় কাৰণে মানেলা হৈছে।
সেইটোৱেইটোৱে খাবও লাগিব আৰু।
খালে নহয় কেনেহে খাইছো।
এতিয়া কোৱা ক'ত যাবা মানে সেইটো বনাও।
অ, প্লেনটো না এইটো ক'ত আৰু। তোমাৰ ধৰা শ্বিলং, টিলং চাইডে ওলাব লাগে আৰু।
শ্বিৰং, চাইে ন, শ্বিৰং চাই তোমালোকে গৈছে। আছিলা নহয় লাষ্ট টাইম কেনেকুৱা আছিল মানে কেনেুৱা কিমান বাজেট গ'ল তোমালোকৰ।
লাষ্টো বেছি নাই তাৰ্স থােভেন, থ আৰামত হৈ যায় আৰু।
ইমানতে হৈছে নেকি।
আহ।
অ মোক বেছি বুলি ভাবিছিলো
উম এতিয়া তোমাৰ থকা মেলা আৰু নিজৰ লগত খোৱা খোৱা বোৱাাতো তোমাৰ নিজৰ লগত যদি আৰু বি আই পি খাবলৈ বিচৰা তেতিয়াতো যাবই আৰু বেছি
যেতিয়া চাবগে বাৰু হয় থকাটোতো থকাটো কেনেকুৱা আছিলে
থকা সুবিধা ভালেই
উম
একেলগে গোটেইাল থাকি মেলি ফূৰ্তি ফাৰ্তা কৰি আহিছঁ তাত
অ অ বাইক লৈ গৈছিলা ন
অঁ
আহ
শেনিীখন গৈছোঁ আমি তিনিটা ছটা গৈছোঁ মেন্দাজ কৰি থাকি আহিছে একদম
আমি এবাৰ সেই বাইক চাইক নিলো নেকি ন এ কাৰখনে সেই গলাও টা চুম'খনে বুক কৰি ল'ম
অ সেইটো পাৰিিতো তোমাৰ ইাৰ পৰা গুৱাহাটীলৈকে গৈে গুৱাহাটীৰ পৰা সফালে টা চু বুক কৰিলে বেছি নলয় তোমাৰ চৈধ্যশ মমান ল'ব তাত একদম জেগাত পঞ্চায়ত হৈ
কমতে হৈ যাব আমি কেইটা ছটা নে সাতটাাহে আছো ন ল'ৰা এইকেইটাই যাম লৰকেইটাই
অ হেগ দ সিহঁকেইটাকো কবা ফোন চোন কৰি মেলি সিহঁততো ৰেডি থাকিব লাগিব না
সিহঁতে মোক এটাই ফোন কৰিছিলে সিহঁত ৰেডি আছে মানে যাম যোৱাতে আছে খালি আমি তুমি কনফাৰ্ম তুমি মানে ফিক্সটো কৰি দিলে মানে হৈ যাবগৈ
অ অঁ নাই মোৰ পৰা বাৰু ফিক্স হৈ যাব কালি পৰহি ভিতৰত পৰহি মানে তেতিয়া আমি তেতিয়া এবাৰ গুচি যাব পাৰিম আৰু
উম উম সেইটো উম একদিন গুৱাহাটীৰ পৰা ললে হৈ গ'ল আৰু
উম পৰহি গলে ত পিছদিনা গুৱাহাটী পামগে গুৱাহাটীৰ পৰা ৰাতিপুৱা ওলাই দিলে তোমাৰ শ্বিলং গৈ ধুনীয়াকৈ তোমাৰ দুটা তিনিটা বজাত পাই যামগৈ
উম উম দুদিনমান থ দুদিন থাকিলে হৈ যাব ন দুদিন
দুদিনত ধুনীয়াকে একদম অ এদিন ট্ৰেকিং কৰি ধুনীয়াকে গোটেই খিনি ঘূৰিব কি দু দু দিনত হৈ যাব মানে ইয়াৰ পৰা দুটা বজাত গৈ তাত পালোগে তাত পায় জেগা চেগা খিনি যিখিনি চাবলগা আছে সেইখিনি চাই তোমাৰ ধৰা সন্ধিয়া সাতটা আঠাটালে ৰুম লৈ ল'ব লাগে ৰুমত থাকি আকৌ পিছদিনাখন তো মানে দিনটো য'ত যি কৰিবলগীয়া আছে ট্ৰেকিং কৰা কিবা কৰা চব ঘূৰি পকি পিছদিখনো ঘূৰি মেলি আকৌ ৰাতিলৈ ওলাই দিব লাগে
ৰাতিলৈ ওলাবলে তাত গাড়ী চাড়ী ষ্টেণ্ড থাকে নে
আছে আছে ষ্টেণ্ড আছে গাড়ী ষ্টেণ্ড আছে না শ্বিলঙৰ পৰা তোমাৰ গুৱাহাটীলৈ গাড়ী চিঞৰ বাখৰ হৈয়ে থাকে
অ অ
তোমাৰ তুমি বেগতো লৈ আহিলা হ'ল তোমাৰ বেগ চেগে টানি মানুহ দুনোহ বঢ়াই দিবগে এনেকাকে থাকে মানে অ তোমাৰ মানুহো টানিয়ে লৈ যায় তুমি গুৱাহাটী বুলি ক'ব কলেই হ'ল
উম উম তাৰপিছত তাতে যাওঁগে শ্বিলঙতে এদিন দুদিনমান ঘূৰি আহোঁগে উম গৰমটো ইয়াত যিহে পৰিছে উশা ল'বই মানে ভয় লগা হৈ গৈছে
নকবা আৰু
চিটুৱেশ্যন বহুত বেয়া
এতিয়া তাকো এই কঠাল চঠল যোনবিলাক ওলাইছে ফল বিলাক ফল বিলাক কঠাল এই কঁঠাল খাই দিবা কঁঠাল খাই দিবা তুমি হৈছে আৰু তাৰপিছত অ কঁঠালটো বাৰু খাব লাগে দিই খাইছা নাই
গৰমত বাৰু খা খাব লাগে আমাৰ খাইছিলো মই পৰহি তোমাৰ যিটো পাত কঠালটো
অ অ পাত চালটো কিন্তু ভাল লাগে নো মিঠা ন
ভাল অ সেইটো খাইছিলো পৰহি
কঠাল ফল মূল চল মূল খাব লাগে উম
বাকী কোৱা
বাকী মই ই বাকী কেইটাকো ফোন কৰি লওঁ অ ফোন কৰি সুধো সিহঁতক কেতিয়া কেতিয়া মিলাব পাৰে তোমাৰো ফিক্স বুলি ধৰি ল'লোঁ মই উম তুমি ওলালা ইহঁত কেইটাকো কৈ দিওঁ বাজেট যদি পাঁচ ছতে ছয়তে হৈ যায়গে হৈয়ে যাব তেনে জামেইগে আৰু
তাকে হেৰি কৰা তুমি এতিয়া অ সেহেতকেইটাক তুমি ফোন এটা কৰি লোৱা দেই
আহ মই কৰি পেলাই তোমাক জনাম দিয়া। ঠিক আছে বাইদিয়উ।